হেল্ল'
শুনিছা নে
শুনিছানে। নে
খবৰ ভাল ন
অঁ ভালেই তোমাৰ ভালনে
এ ভালে ভালে কি কৰি আছা
অ মই এনে আছো তুমি
মই তোমাৰ ভাত কেইটামান খাই তাকে বহি আছো গৰমত কিনো কৰিবা। বিলটোতো কাটি দিলে।
তাকে
অ-
বহুত কম হৈছে ভাত কালা
ভাত তোমাৰ দালি বনাইছিলে তাৰপিছত ডিম- অ মই তোমাৰ দালি তাৰপিছত দিম আলু পিটিকা। তাৰপিছত তোমাৰ আমৰ চাটনি তেনেকেই খালো আৰু-
অ অঁ
তুমি-
মই ৰাতিপুৱা মাছৰ জোল আছিলে ঔটেঙা মাছ।
আহ
এতিয়াহে ডিমে মেগিয়ে বনাই খালোঁ।
উম তে ক মাছ
ঔ টেঙা মাছ।
উম ভালে কলে আজিকালি ধৰ ঔটেঙা, পাবলে নাইকিয়া হ'ল আৰু মানে নাখায় আজিকালি দোকানৰ বস্তুৱে। খাই ন প্ৰায়।
ঔটেঙা আজিকালি সে কিনিহে খাব লগা হৈছে। গছ গছনিবোৰ নোহোৱাছে যে
উম উম। আগতে ঔটেঙা তোমাৰ য'তে ততে পায় ন আজিকালি কিনি খাব লগাহে হয়। তাৰপ এনেকে কলডিল কলডিলো আজিকালি কিনি খাবলগীয়া হয়।
কল ডিলো সেই কলগছবোৰ নোহোৱাৰ ফলত কলডিল নাইকিয়া হৈছে আকৌ কলডিলৰ দাম যিহে বজাৰত
অ তাৰ মানে উপকাৰীও বহুত আছে যেন সেইটো কাৰণে ডাঙৰ মানে তেনেকি দিয়ে লয় আও মানে অ নিম্ন চাপ থকা মানুহখিনিকো সেই কলডিলে খাব দিয়ে। পাৰ চৰাই কলদিল। আকৌ তেনেকে তোমাৰ কল পচলা কৰ্ম
স্বাস্থ্যৰ কাৰণে ভাল সেইকেইটা বস্তু প
উম উম কল পচলা খাই পাইছা নে নাই অ এই জালু গল গলতে দি খাই আলু চালু দি ভাল লাগে ন খাই উম আৰু তোমাৰ কল পচলা মানে কি হয় ঠাইত থাকিলে ভৰিবোজেও ফুলি যায় স দুই এমাহ খনতে একদম অ অ সেইটো মানে বেমাৰ কাৰণত বহুত উত্তম হয় আৰু সেইটো উ হ আজিকালি সেবোৰ চব পাবলৈ নাইকিয়া হ'ল। আকৌ তেনেকে তোমাৰ হেৰি এইটো কি কয় কচু থো যে কচু ঠুৰ যেন
কচু বহুত ভিটামিন থাকে পাইছো প খাই
অ অ আমি পাই গো কিন্তু এতিয়া মানে যোন মোৰ নতুন প্ৰজন্ম ল'ৰা ছোৱলী সিহতেতো চিনিয়ে নাপায় সেইবোৰ হয়
আহ
উম
হয়
তাৰপিছত আকৌ ঢেকীয়া লাই লফা সেইবোৰ শাকটো আজিকালি পাবলে নাইকিয়া হ'ল আগতে তোমাৰ মানুহৰ ঘৰৰ বাৰিয়ে বাৰিৰে শাক পাচলি তাৰপিছত তোমাৰ ঢেকীয়া সেইবোৰো থাকেই কল পচলা কলডিল
উম
আজিকালি ডিবু বজাৰ ওলাই সেইবোৰও সাৰ দিয়াহে
তাকে
উম আৰু সেইবোৰ খাই খাই মানুহৰ তোমাৰ বেমাৰো আছে ন অনেক বেমাৰ আছে অচিনাকি বেমাৰ হেৰিত আছে বান আছে
আৰু গোটেই এইবোৰ শাক পাচলিবোৰ গোটেই হেৰি দিয়া যে সাৰ দিয়া
আহ অ সাৰ দিয়া অ মানে কি হ'ল আজিকালি মাটিত তোমাৰ খেতি কৰিব হ'লেও সাৰ দিব লগা হয়ে যে
এই হাঁহবুৰে আকৌ আমাৰ স্বাস্থ্যৰ অৱনতিও কৰিছে নহয়
উম উ সেইটোৱে আকৌ তোমাৰ তেনেকে পানীতে তোমাৰ আৱৰ্জনাবোৰ পেলাই দিয়ে পানী প্ৰদূষণ হয় তাৰ লগতে আকৌ মাটি প্ৰদূষণ হৈ যায় ন সেয়াই বিভিন্ন ধৰণৰ উদ্যোগ বহাইছে তাৰ পৰা ওলোৱাটো আৱৰ্জনাখিনি পানীতে পেলায়
উম কৰিব পানি খায় কিছুমান মানুহে নাইন গাঁৱলীয়া জেগাবোৰ কিন্তু চহৰতো তেনেকোৱা গেলা গেলা পানীৰ
অহ তেনেকোৱা পানীয়ে খায় আৰু গাঁৱলীয়া মানুহত কে তোমাৰ চহৰীয়া মানুহৰে বেমাৰ বেছি চাবা ডাঙৰ ডাঙৰ বেমাৰবোৰ উম আকৌ তোমাৰ হেৰি চাহ বাগিছা যেন থাকে তোমাৰ সেইবোৰ বাগানীয়া মানুহবোৰ আদি বাচিবোৰ সিহঁতেতো সেই তেনেকে লেতেৰা মাজতে থাকে সিহঁতৰ তোমাৰ বেমাৰ আজাৰ বোও ইমান হয় আৰু অহ সিহঁতৰ মানে পৰিষ্কাৰ পৰিচ্ছন্নতা বুলি বস্তুটো নায়েই সিহঁতৰ তাত উ আৰু তোমাৰ ভা অ অ
আগৰ দিনৰে থাকি গ'ল
উম এ সৰু সৰু ল'ৰা ছোৱালী বিলাকে কাম কৰি থাকে তোমাৰ বিদ্যালয়তো নাযায় আকৌ সৰু সৰু ছোৱালীবোৰ চাবাচোন সৰুতে বিয়া হৈ গুচি যায় আদিবাসী ও।
চৰকাৰে ইমান সুযোগ দিলেও মানে সুযোগবোৰ ল'ব জনা নাই।
উম, সেইটোৱে। এতিয়া চক, উম, চৰকাৰে তোমাৰ মধ্যাহ্নো ভোজনোঁ দিয়ে, বিনামূলীয়া কিতাপো দিয়ে ন'? সেইটোৱে যাব পাৰে। মাক বাপেকো মানে, শিক্ষিত নহয় কাৰণে নপঠিয়াই আৰু। মানে সিহঁতৰ মানে, কি হ'য়, এটা ফ্ৰী পা ফ্ৰীটো, ফ্ৰী তেনেকেই গৈ আছে মানে। উম, এ এটা ফ্ৰী পাই, ইটো ফ্ৰী তেনেকেই গৈয়ে আছে মানে।
চাইল্ড লেবাৰটো যে তাৰ মানে ক্ৰাইমত তু
অ, অ উম, শিশু শ্ৰমিকতো। সেইটোৱে মা হঁতৰ ভাল নহয়? ও, উম ভালে ভালে। এ আমাৰ মানে পে হেৰি, ৰোমত আৰু এজনী হেৰি থাকে হা বাইদৌ থাকে বাইদৌজনীৰ লগতে মানে আদিবাসী ছোৱালী এজনীও আছে। ছোৱালীজনী বা সৰু অ তোমাৰ এইট মানে- ক্লাছ অষ্টম, নৱম মানত পঢ়ি এতিয়া মানে, পঢ়া হ'লে সিমান মান পালেগে হ'য় চাগে? কিন্তু তাই মানে কেঁচুৱা ৰখি থাকে মানে এতিয়া। সেইটোৱে ন'? হেঁতে পঢ়িবলে সুবিধা পাইও মানে নপঢ়িলে কাৰণে এতিয়া তেনেকোৱাকে থাকিব লগীয়া হৈছে। এতিয়া মানে আমাৰ গাঁৱতো আছে হাঁ কিছুমান আমাৰ গাঁৱত মানে হেৰি বঙালী দুই তিনি ঘৰ মান আছে। এ সিহঁতৰ মানে সে তেনেকুৱাই মানে, সিহঁতে চাহ- বাগিচাত নাথাকে যদিও মানে, সিহঁটো সেই তেনেকুৱা মানে কি পঢ়া -শুনাৰ প্ৰতি ইমান মন নাই। তেনেকেই এনেই অলৌ- তলৌকে ঘূৰি ফুৰে মানে।
ন' মানে, আদিবাসী মানুহবোৰ তেনেকুৱাই আও।
উম, সেইটোৱে।
মাক দেউতাকো সচেত
উম।
জীয়েকবোৰ চাবাচোন পঢ়া ক্ষেত্ৰত কিমান আগ
অঁ--আৰু নগৰীয়া বিলাকৰ মাজত তোমাৰ প্ৰতিযোগিতাটো বেছি হ'য়।
এতিয়া সেই গ্ৰাম্য অঞ্চলৰ ল'ৰা -ছোৱালীবোৰো তেনেকুৱা ক্ষেত্ৰতে পিছপৰি যোৱানিচিনাহে হৈছে। মাক দেউতাক ক বিলাক যদি সচেতন হ'লে পঢ়া তেওঁলোকো আগবাঢ়ি যাব পাৰিলে হ'য়। আৰু ইয়াত ইমান, ধৰা গাঁৱলীয়া বসতিত ইমানো হেৰি নাই। তোমাৰ, ওঁ উন্নতমানৰ লেট্‌, কোচিং চেণ্টাৰ কিবা
উম। মানে, উন্নত বিদ্যালয় আছে যদিও শিক্ষক এজন। মানে তোমাৰ অঁ সেই--ষ্টুডেন্ট মানে বেছি ভাগে এনুকা হ'য়। ওঁ, ওঁ এই লোকৰ আকৌ এফালৰ পৰা চাবগলে, চাবা হাঁ আমাৰ হেৰি ৰাষ্ট্ৰপতি দ্ৰূপুদী মূৰ্মু। তেওঁটো সেৰিয়ে হ'য়। আদিবাসীয়ে হ'য়। তেওঁটো আদিবাসীয়ে হ'য়। তেওঁটো ইমান উম সেইটোৱে, নিজৰ আগ্ৰহ থাকিব লাগিব। তেওঁ যদি সেই তেনেকে একো শিক্ষা- চিক্ষা নাথাকিলেহেঁতেন তেওঁটো আজি তেনেকেই থাকিব লগীয়া হ'লহেঁতেন।
চা নাই